মই এয়া চাহ-তাহ খাই বহিছো অকণমান। কাম বন কৰি উঠি, উম। আহ দেৰি হয় গা ধুৱাই দেৰি হয় মোৰ।
উম, আমি আজি ৰাতিপুৱাই কঠাল খাই দিলো।
অ' ভালে কৈইছ
কালি কঁঠাল আনিছো মানে কি গুটি কিটাৰ কাৰণে ভাবিছিলো দেৰিকে খাম। কিন্তু গুটিকেইটা আমাক দুপৰীয়ালৈ লাগে মাছবেপাৰী এটা আহিছিলে। দুপৰীয়ালে আমাক। গুটি কিটা লাগে কঁঠাল গুতিয়েত মাছে ঔটেঙা খাবলে। সেইকাৰণে আমি সোনকালে কঁঠালটো খাই দিলো, ৰাতিপুৱা আকৌ পথাৰলৈ গলো সোনকালে। পথাৰত এয়া বৰা ধানৰ কঠীয়াছিলে দুআশী।
আহ।
তাকে ৰুই থৈ আহিলোগে, হাতৰ বাদ দিছো আৰু।
অ' আগতে বোকা দিয়াহে আছিল আৰু।
আগতে বোকা দিয়া হৈ আছিলে।
অ, বোকা দি থলে মানে ৰুবলৈ পা যায়, এনে হাল বাবহে নোৱাৰে। উম, উম, উম, পায়। অ' হাল হে নাবাই।
আৰু যদি ছোৱালীকে লৈ পেলাই কঠীয়া দআশি ৰুই থৈ আহি। আহি ঘৰ পাই ছোৱালী আজি স্কুললৈ নিজে নিজে গ'ল। দেউতাকে বেড-চেট দিলে খালে তাকে খাই গুচি গ'ল পৰীক্ষা হৈ আছে।
উম, উম, ভাত নবনালা ৰাতিপুৱা?
নবনালো, এই এতিয়াহে বনাম ভাত মই, আহি পেলাই এয়া। বাৰীত অকণ সোমাই পেলাই বোলো চাফা কৰি এতিয়া যাম বাৰু। তাৰপিছতে আকৌ হেৰি কৰিছিলো মই, কি মাছ মানে এই ঢেকেৰা মাছ ৰাখিলো ঢেঁকেৰা মাছ।
অ'।
সেকে আমাৰ তাতে ৰাখিলো, মাথাটো ডাঙৰ হলেও মাছটো ডাঙৰ যে। অ, ভকুৱা ঢেকেৰা একেই। জেগা লৈ লৈ মাছৰ নাম বেলেগ বেলেগ হয়। উম, জেগা লৈ লৈ বেলেগ, কাইলে আকৌ ফিচাৰীলে যাম। অ, কাইলৈ আমি জোঙা লবলৈ ফিচাৰীত যাম মাছ আনিবলৈ। এইটো নাই এইটো বেপাৰীয়ে দিছে।
কিমানকে কেজি?
এইটো তোম, আপোনাৰ দুশ বিশকে লৈছে।
অ, আমাৰ ইয়াত আঢ়ৈশকে লৈছিলে মোক দেৰ কেজি ওজনৰ এটা ৰাখিলো।
তাকো আঢ়ৈশকে লাগে বোলে সেই ফিচাৰীৰ পৰা আমি আন অৱশ্যে ফিচাৰীত আমি দুশকে আনি খাই আছো, ফিচাৰীত এই আপোনাৰ জোঙাল বোলো ফিচাৰীত মাছ দি আছে। যে এতিয়া, মাছবিলাকৰ ব্লিডিং মাৰি আছে তাত মাছবিলাক পোৱা যায়। এতিয়া কম যামানে দুশকে আমি আনি মাজে-মাজে খাই আছো, মানে দেওবাৰে-দেওবাৰে যাও, অইন বাৰত ছোৱালী স্কুল যায় যে। লাইন পাতিব লাগে, লাইন পাতিব লাগে, সেইকাৰণে দেওবাৰে সেইটো কম দামতে দিয়ে। লাইন পাতি আনিব লাগে, হেৰি যে এতিয়া মাছ বিলাকক য়া বেজি দিব, নতুন পোৱালি প্ৰডাক্ট কৰিব, সেইকাৰণে মানে কণী নোহোৱা মাছ বিলাক মানে এতিয়া বেছি দিছে আৰু বেছি দিওঁ খ যিবিলাক ধৰক এক কেজি, দেৰ কেজি তাৰ পাছতে আধা কেজি সেইবিলাক আপোনাৰ বেছি দিয়ে আৰু যিবিলাক কণী হৈছে যে কি কিছুমান মাছ সেইবিলাক মাছ মানে আকৌ নতুনকে বেজি দি প্ৰডাক্ট কৰিছে তেওঁলোকে তেতিয়াহে আপোনাৰ মাঘৰ বিহুলে সেই মাঘৰ বিহুে তেতিয়া নতুনকে মাছ হ'ব ডাঙৰ হব মাছ বিলাক সেই তেনেকুৱা সাৰ মাৰিব চাগে আজিকালি ফিচাৰীতনো সাৰ নোমাৰাকে মাছ ডাঙৰ হয় নে আৰু চবতে সাৰ মাৰে উম, এতিয়া আমি চবতে মাৰে, চবতে মাৰে, এতিয়া আপুনি মই নেদেখো কাৰণ হে হয়। এতিয়া নহলে আপোনাৰ এইটো ব'হাগৰ মাহ, এইটো কি মাহ আপোনাৰ যে আষাৰ মাহ, আষাৰ। আষাৰ, শাওন, ভাদ, আহিন, কাতি, আঘণ, পুহ, মা ফাগুন, এই চাৰি, সাত মাহত আপোনাৰ মাছটো কিমাননো ডাঙৰ হ'ব দিয়কচোন বাৰু। এতিয়া সিহঁতে এনেকুৱা কিছুমান প্ৰডাক্ট কৰিব মানে এই সাত মাহত মানে চাৰে তিনি কেজি চাৰি কেজি আঢ়ৈ কেজি ইমান ডাঙৰ কৰি দিয়েগে কৰে কৰে এতিয়া আমি অ এতিয়া মুঠতে বইলাৰ নিচয় চব হৈছে এতিয়া মুঠতে আমাৰ উম ঘৰৰ পুখুৰ পুখুৰীটো মাছটো খাব সেইটোহে পিয়'ৰ আ আপোনাৰ গম পাইছে এতিয়া আমি ঘৰৰ মুখুত ধোলা কেইটা দিলো বা তেলৰ খল হৈ খিন নি দিলো হয়ে নহয় দানা চানা দিলো সেইটোহে প্ৰিয়ৰ জোঙাল বোলো সহ আন ডাঙৰ ডাঙৰ বিলৰ চিলৰ য'তেই নহক আৰু
অ এই নহয় বিলত হলেত দিব নোৱাৰে দিয়া বিলত যে সাৰ দিব নোৱাৰে এই বিলত যে যে হেপ দি পেলাই জেং দি দি থয় সেইটো মাছত কিন্তু সাৰ দিব নোৱাৰে নহয় আমাৰ চাওন বিলত আমাৰ এইফালে চাউন বিলত যে তাত হহি পিত আছে নহয় পিত এনেকে ঘেৰি পেলাই সিহঁতে বহ কু পুট পুতি ঘেৰি দিয়ে দি পেলাই পিট দিয়ে তাত মানে হেৰি জেং চেং দি থোৱা নহয়, সেই জেংটো মাঘৰ বিহুৰ ওচৰত যে মাৰে সেইবিলাক মাছ খাৰ দিব নোৱাৰে কিন্তু।
কিন্তু মই যে ভাবো সিহঁতে যে এতিয়া বিল বিলাক হওক সেইবিলাক ডাকত যে লয় মানুহ বিলাক থাকে ন এতিয়া কেইজনমান মানুহ মিলি পেলাই সেইটো দাগ লয়। হয় নে নহয় দাক লৈ তেওঁলোকে চোৱা চিতা বাৰু সেইবিলাক যে কৰে। তেতিয়া তেওঁলোকেও কিবা এটাটো পাব লাগিব। হয়নে নহয় বাওঁ! সি চাবৰ কাৰণে তেওঁলোকেও সেই সোপা মানে প্ৰয়োজন মানে কিছুমান মেডিচিন প্ৰয়াস
নোৱাই নহয় পানী সোত বৈ থাকে যে। পানী যে অহৰহ সোত বৈ থাকে সেইকাৰণে তাত সাৰ দিব নোৱাই। তাত মানে সেই জেঙত, আহ পিত ক'ত কিবা হেৰি চেৰি দিলে এই খলিৱৈ চলিৱৈ হয় গম পাও তেনেকে কেতিয়াবা মাৰে নেকি এনেই ইমান নামায়। তেনেকে হেৰি হয়। পানীতো সোত বই থাকেতো কেনেকে হেৰি হ'ব। অৱ সাৰ দিব নোৱাৰে।
উম, নোৱেই নোৱেই ন!
খাবলৈ সোৱাদ আছে। আমাৰ সেইফালৰ পৰা আনে মানুহ এজনে, মাল ফুতা বুলি কয় সেইফালৰ পৰা আনে। মাছ কেইটা সোৱাদ এই চাউন বিলৰ মাছ আনে।
অ' তাকে।
উম, এ এনেকুৱা ফিচাৰি মাছৰ যেনেকুৱা সোৱাদ। সেইকেইটা মাছ কিন্তু বেছি ভাল লাগে খাই।
অ' হয়' হয় 'হয় কথাটো।
আমি সেই মানুহজনে আনিলে ৰাখোয়ে মানে আ সি ভাল মাছ আনে। সৰুৱে হওঁক লাগে কিন্তু লোকেল মাছ আ সেইকেইটা অ'।
তা পাছত আকৌ য়েইআ পথাৰতে ল'ৰা এটা জাল বাব গৈছিলে হেৰি কৰি এই জাল পাতিছ ছিলা হেৰি দহ জেগা চাই পেলাই সে ক আজি কেঁকুৱা পালে কেঁকৰাাতটো চিনি পাই নে নেপায়!
অৱ পাও পাও আমিও তেনেকে কেকুৱা নাখাও।
নাখায় ন অৱ কেকুৱাত তিনিটা দিছে সি তাকে আজি হেৰি কৰিম। তাক ধুনীয়াকে চাটনি বনাব‌‌ অ চাট। চাটনি বনাই খাই ভাল লাগে যে চাটনি বনাম বুলি ভাবিছোঁ। আজিকালি কুচিয়া-চুচিয়া দেখিবলৈ নোপোৱা হলো মানুহে।
এই আছে আমি নাখাও যে সেইবিলাক আছে নাখাও আমাৰ বজাৰত ওলাই ধেৰ কুছিয়া ওলাই।
ওলাই ন। বজাৰত ওলাই বজাৰ এতিয়া মই যি দেখো মানে সৰু সৰা আমি আকৌ ডাঙৰ টোহে খাই ভাল পাওঁ। অকণ বস্তু ওলাই ন। সেয়া দাম বহুত নহয় আপোনাৰ চাই তি অ' নেখায় ন।
নাখাওঁ কুচিয়া আহ মাগুৰ মাছো নাখাও। শিঙি মাছ মাগুৰ মাছ কুচিয়া এইবিলাক নেখাওঁ বেয়া পাওঁ খাই।
শ'ল মাছ খায় নে নাখায়।
শ'ল মাছ খাও। এই আগতে বাঙি মাছতটো আনে আমাৰ ইহঁতেৰ দেউতাকে বাঙি মাছতটো খাই ভাল পাও সেইটো যে বনালে ফাটি ফাটি যায়। ন। অ' খাই ভাল পাওঁ কিন্তু, এতিয়া সেয়া বাঙী মাছতটো পাবলৈ আছে। কিন্তু দাম ধেৰ যে তাতে আমাৰ ইহঁত কেইজনীয়ে সেইবিলাক নাখায়। মই অকলে খাবলৈ সেয়া দামো আছে।
দামো আছে এতিয়া অকলে অকলে কি খাব।
নানো দে বোলো অকলেনো কি খাম আৰু সেইকাৰণে নানো।
নানে ন উ, উ।
এনে আমাৰ উম বজাৰত গলে সেইবিলাক পায়। আৰু ডাঙৰ ডাঙৰ তুৱা মাছ যে তুৱা মাছ কেইটা অ' তোৱা মাছ কেইটাও খাই ভাল লাগে।
ভাল লাগে তুৱা মাছ গিটাৰ অ'। কালি আকৌ আমাৰ ইয়াৰ হেৰিয়ত দীঘলাতিত মিছা মাছ আমি দেখিছিলো হে বজাৰত যাওঁতে। পোৱা আপোনাৰ পুৱাই কৈছে দেড়শ টকা। বুজিছে মিছা মাছ গিটাৰ অ'। উপায় নাই ভাল দেখি পেলাই মই বোলো অকন লওঁ দিয়া এই বুলি কলো। কালি আধা পোৱা আনিছো গম পাইছে নে, অ ইমান ভাল লাগিছে খাই।
অ 'বৰ ধুনীয়া মিঠা ন ডাঙৰ ডাঙৰ যে মিছা মাছ কেইটা। উম।
কেইটা হিচাপ কৰিব পাৰি আ। হিচাপ নকৰি এবাৰ হৈছে হিচাপ কৰিম বুলি হিচাপ নকৰিলো। অ'ব শেষ হব এ ৱাই দিয়াৰ লগে লগে অ' সেইটোকো এ ৱাই দিয়াৰ লগতে গুচি যাই দিয়কছোন।
গুচি যায় খ খিনি যায়। মই সিদিনাখন এ দেৰশ দি ৰাখিলো আমাৰ সেই বেপাৰী কেইটা আনে তেনেকুৱা।
নাই ন আমাৰ আকৌ গাঁৱলৈ নানে।
অ'আমাৰ আনে ডেৰশ টকা দি পেলাই মই এই দেৰশ এশ নহলে এশ বিশ টকা ল, তাৰপিছত সি দিলে যেনিবা। উম এপোৱা ৰাখিলো। অ' এপোৱা ৰাখিলো নে কেইটা আঠটা নে নটা মানহে উঠিছে। আমি দুজনীয়ে ভাজি পেলাই খালো আৰু সেইকেইটা।
আমাৰ নোপায়, আমাৰ কালি ডেৰশ টকা এক টকা নকমালে তাত। তে আমি বজাৰৰ পৰাহে আনিছো, গাঁৱলীয়া বেপাৰী নহয় নহয়। সদায় লৈ থাকা যে আপুনি সেইকাৰণে আপুনি
অ' সেইকেইটা দিয়ে আমাক উম মোক দি থৈ যায় দুটকা এটকা কমতে।
দিয়ে ন উম। উম, এতিয়া ঘৰুৱা কাম আজি একো নাই কৰিবলৈ।
অ' কা তোমাৰ।
আপোনাৰ সেই মোৰহে নাই মোক কামে
এ মোৰ আছে, এতিয়া চাহ খাই লৈছো আকৌ ভাত বনাওঁ। হে মাছ ৰাখি থৈছো ভাজোং গৈ ভাত বনাংগৈ, ক'ত নো কাম আজৰি হয় জানো
হয় দিয়ক ইমান কাম আমাৰ কামেই শেষ নহয়। আমাৰ সেই কঠালগুটি কেইটা শুকুৱাইছো, তাকে অকন ঔটেঙা দি টেঙা পুক
অ' আগ ধৰি সিজাই ল'বা আৰু ন।
অ' অ' নহয় সিজাই লম, সিজাই নলওঁ। সিজাই লব পাৰি, কিন্তু মই হেৰি কৰিম। অ' নহয় বাকলি গুচাই সিজাম বাৰু।
অ' অ' এনে নুশুকালেচোন বাকলি গুচাই নাযাব।
নহয় নহয় মই আকৌ খোৱা কথা কেতিয়াবা আকৌ আমি খাবৰ কাৰণে অকল সিজাই পেলাই বাকলি গুচাই খাও যে। বাকলি চাগলৈ সিজাই লওঁ
উম উম দিয়া হ'ব দিয়া বাৰু ন। অ' ঠিক আছে হ'ব দিয়া। উম উম